হেল্ল' শুনি আছা
অ শুনিছো
কি কৰি আছা।
এনে বহি আছিলোঁ।
অ চাহ খালা।
নাই খোৱাই নাই ভাত খাইছিলো।
অ অ ঠিকে আছে বাকী বতৰটো কেনেকুৱা তোমালোকৰ তাত।
আমাৰ তাতে এতিয়া তো ৰাতিটো হৈছে এতিয়া অলপ ঠাণ্ডা ঠাণ্ডা হৈ আছে বতৰটো। তোমাৰ, তুমি কি কৰি আছা
মই এতিয়া এনেই আছো ৰবা
অহ কি খবৰ? অ বাকী ঘৰত কি খবৰ? ভালেই দিয়া
অ অ
বাকী কলেজ যাই আছা নে
কলেজ ত বৰ্তমান চামাৰ ভেকেচন চলি আছে যোৱা নাই তুমি তোমাৰো চামাৰ ভিকেচন চলি আছে ন
নাই নাই আমাৰ ইণ্টাৰ্ণশ্বিপ আছে ন ত ইন্টাৰ্ণশ্বিপৰ কাৰণে যাব লগা হৈছে ত তাত টেই যাইছো ইণ্টাৰ্ণশ্বিপত
অ ঠিকে আছে চামাৰ ভিকেচন নাপালে বোলে ন
উম উম ডিগ্ৰী নিদিয়ে ন ইণ্টাৰ্ণশ্বিপ চাৰ্টিফিকেটটো সেই নকৰিলে
অ অ অ সেইটো হয় বাৰু ঠিকে আছে এতিয়া
পিছে কোৱা
বাকী তোমাৰ ইণ্টাৰচিপ কিমান দিনৰ কাৰণে মানে কিমান দিন নহ'ব
আমাৰতো উ আমাৰতো এনে টুৱেণ্টি ফাইভ ডেইজমান হ'ব ইণ্টাৰ্ণশ্বিপ এইটো
অ মানে চামাৰ ভেকেশ্যনটো তোমাৰ ইণ্টাণচিপ কৰোটো যাব ক'ত ফুৰিব যাবই নাপাবা ন।
উম উম সেইটোয়ে মই ভাবিছিলো চামাৰ ভেকেচনত মানে অলপ ফুৰিব- ফুৰিব যাম যাবই নোৱাৰিম ফুৰিব কাৰণে- এনে তুমি গৈছা নেকি চামাৰ, ভেকেশচনত ক'ত বা ফুৰিব চুৰিব।
অঁ, মই তোমাৰ এই কি বোলো মামাহতৰ ঘৰত গ'লো গাঁওত তাৰপিছত তোমাৰ- অ লগৰ বিলাকৰ ওলাই গ'লো চিনেমা চাব গ'লো এয়াই আৰু চাই গাঁৱত যাম তাকে ভাবি আছো চাও ৰবা। কি হয়?
উম আমাৰটো ইণ্টাৰ্ণশ্বিপ আছে যাবই পাৰা নাই ইণ্টাৰ্ণশ্বিপৰ কাৰণে-
অঁ অঁ অঁ বাকী তোমাৰ কি বুলি কয়? মানে বতৰটো বানপানী ৰ'দ বৰষুণ কি কব ইয়াৰ ওপৰত কেনেকুৱা এক্সপিৰিয়েন্ঞ্চ-
মানে কেইদিন আগতেতো ৰ'দে হৈ আছিল ন। তিন দিনত পিছত আৰু- তো জানা ছিক্স মাইলত পানী হৈ যায়।
অঁ অঁ
ছিক্স মাইল চাইটতে থাকো ন, আমিতো- কেইদিন ধৰি মানে পুৰা একদম ৰ'দ দি আছিল, ৰ'দৰ কাৰণে একদম ব- বতৰটো মানে গৰম গৰম হৈ আছিল তাৰ পিছত আৰু- হঠাতে বৰষুণ দিলে আৰু বানপানী হৈ গল পৰহি এতিয়াতো নাই শুকাই গৈছে। পানী-
অঁ, এইকেইদিন বাৰু কালি পৰহি পুৰা বানপানী হৈছে মানে মানুহ- এইবিলাকে লেতেৰা সেনেকে কৰে যে, তোমাৰ মানে বানপানী হৈয়ে যায়। চৰকাৰৰ গাত যিমান ভুল মানুহৰো সিমানে ভুল আছে ইয়াতে-
উম উম।
ভালকে চাফা নকৰে উম।
মানে ড্ৰেইন ব্ৰেইন খুলি থৈ দিয়ে ন, কেতিয়াবা কেতিয়াবা-
উম উম
লেতেৰা খোপা খুলি থৈ দিয়ে, তাৰ ফলতো জানান কি কি ঘটনা হৈ থাকে। সেইকাৰণে মানে বান- বানপানী হোৱাৰ আগতে মানে আগতে মানে নিউজ চিউজ দি থৈ দিব লাগে, কি বানপানী হ'ব বো-
এইটো আচলতে তোমাৰ- তোমাৰ এতিয়া মানে কি হয় বানপানী হোৱা নিউজটো ঘপকে দিব নোৱাৰে। হয় বতৰটোৰ ওপৰত- ঠিক নাই ন বহুত বানপানী হ'বও পাৰে, নহ'ব পাৰে আৰু সেইটোত আচলতে- চৰকাৰখনক শে কৰাতকৈ মান- মানুহে যদি নিজৰ বাইলেনটো যদি নিজে চাফা কৰি ৰাখে ন। নিজৰ ঘৰৰ পৰা যদি ষ্টাৰ্ট দি দি গৈ থাকে। তিয়াহে গোটেই সেইখন ভাল হব আৰু এ মানে ধৰি লোৱা- তা বাইলনৰ মানুহে যদি এ কামটো কৰে। তাত দিয়ে বাকী কেইটা বাইলেনৰ মানুহ ভাবিব যে সিহতৰ বাইলেন- বহুত ধুনীয়া কৰি থৰি দিছে আমাৰটো কৰো সেনেকে মানে ৰাইজে নখ জোকাৰিলে নৈ বোৰ কথাষাৰ আছে নহয় সেনেকে- এইটো কৰাৰ পিছতে সেইটো কৰিব।
সেইটোতো হয়ে ঠিকেই কৈছা তুমি বাকী এনে- উম চামাৰ ভেকেচণত কি কি কৰিলা তুমি, তোমাৰ ত চামাৰ ভেঁকেচন চলি আছে,
তাকে ক'লো ত গাঁৱত গ'লো ফ্ৰেণ্ডৰ লগত অকণ মান চিনেমা চাব গ'লো, তাৰপিছত- তোমাৰ বাহিৰা কিতাপ পঢ়িলে মোবাইলটোৰ লগতে টাইমটো মানে যায় আৰু তোমাৰ বালশে থকা যায়।
এনে ভাবিছা ন আগত কিবা কৰিবা বুলি।
মাৰ এতিয়াতো মোৰ চতৰ কিছুমান কাম আছে সেইকেইটা কৰিব লাগিব। কৰিব লগা আছে দেট কেইটা মানে মিলি অহা নাই ত' সেইকেইটা হোৱাৰ পিছত তোমাৰ- কলেজে খুলিব, সেইয়া আৰু।
অ, তুমি মানে কি ফউৰ্থ ছেমিষ্টাৰ, ফিফ ছেমিষ্টাৰ নেকি?
না-না মই থাৰ্ড ছেমিষ্টাৰ।
অ ঠিকে আছে। তুমি কোনটো কলেজত এনে কাৰ্মাশ্ৰী কৰ্ণ?
হা হা?
কাৰ্মাশ্ৰীখনত নেকি তুমি?
না না, মই এছ চি দেউৰা।
অ' আচ্ছা।
বাকী তোমাৰ চাওঁ ভেকেশচনত আহ' মানে ভাইটি-ভণ্টি বিলাকক তেওঁ লগত খেলা-ধূলা কৰা নে নাই, মানে এনেইতো ইণ্টাৰশ্বিপৰ পৰা আহি পেলাই যি যেতিয়া টাইম পোৱা
নাই ইণ্টাৰ্ণশ্বিপৰ পৰা আহি কেনে পুৰা ভাগৰি যাওঁ, ত ফনতে লাগি থাকো। অ' আৰু ঘৰৰ কামতে যায় আৰু ইমান সেই নাথাকে আৰু। আৰু মোৰ ভাই মোৰ ভাইটিৰো মানে এক্সাম চলি আছে ন, ত সি এক্সামত ব্যস্ত হৈ আছে মানে অলপ।
অ, অ। মানে আজিকালি কিয় সুধিলোঁ কৈছোঁ ত মই বা আজিকালি ল'ৰা-ছোৱালী বিলাকে আমাৰ মানে আমাৰ সৰুতো সৰু মানে আমাত কৰি বয়সৰ সৰু ল'ৰা ছোৱালী বিলাকে তোমাৰ, ছামাৰ ভেকেশচন যিটো আমি মানে আগতে মানে গাঁৱত ফিল্ডটো পাইছিলোঁ মামাহঁতৰ ঘৰত যাওঁ, ক'ৰবাত যাওঁ, সেইটো আজকালি নাপায় সিহঁতে। ত লগতে সিহঁতে আমাৰ যিটো আমি লগৰ লগত খেলা-ধূলা কৰিছিলোঁ। সিহঁতে সেই বস্তুটো খেলিব নাপায়। যি এনি টাইম মোবাইল তে খেলে। মানে ডাইৰেক্ট লগৰ লগত লৈ পেলাই কিবা গেম নেখেলে কিয়? ত সেইটো-সেইটো কাৰণে মই গধূলি বা এনেকা দেখাইছে নে। মই ভাবো কি যে আমি দেখাব লাগে সিহঁতক। আমাতকৈও সৰু ভাইটি, ভন্টি সকলক অলপ বুজাই দিব লাগে। কোনটো, কি, কেনেকে খেলে এনেকে যে খেলিব পাৰি, সেইবিলাক দেখাব লাগে আচলতে।
উম' ঠিকে কৈছা, সেনেকাতো ঠিকে কৈছা। নহয় মানে মোৰ ভাইটি মানে মোৰ বয়সৰে হয় ন, এক বছৰ সৰু হয়। ত মানে একেলগে মান
সেই হৈছোঁ, তো মানে ইমান সেই নহয় মানে আৰু বয়স মানে একবছৰৰ সৰু, ডাঙৰ হ'ল ন।
মানে তোমাৰ কি হয় কাক? সৰু কোনোবা থাকে ন সৰু বাচ্ছা সিহঁতক উম' চামাৰ ভেকেশচন বুলি ন যদি আমি বিলাকে লগত পেলাই যদি কিবা-কিবি শিকাও, বহুত খিনি শিকিব তেতিয়া সিহঁতে। ত বহুত খিনি শিকিব।
সেইটোতো হয়য়েই, মোৰ ফ্ৰেণ্ডছ সোপাও মানে ছামাৰ ভেকেশচনত হ'লে মানে ক'ৰবাত সে সোপাক মানে ৱৰ্কশ্বপ থাকে ন, ডান্স ৱৰ্কশ্বপ বুলি যে কয়। সেই সোপা মানে সৰু বাচ্ছা কেইটাক মানে শিকাই আৰু এক মাহৰ কাৰণে। ডান্স-ৱান্স শিকাই আৰু চামাৰ ভেকেশচনত।
অ
ডান্স, ছিংগিং আৰু বহুত কিবা-কিবি শিকায় আৰু। সেইটো সৰু বাচ্ছাৰ কাৰণে আমি কৰিব পাৰো। এনে ডান্স-ৱান্সৰ কাৰণে, মিউজিকৰ কাৰণে। মানে বহুত মানে এক্টিভিটিজ মানে আৰু ৰাখিব পাৰো আৰু চবে মিলি কেনে।
ভালে হয়, ঠিকে কৈছা তুমি। উম' আগতে এনে চামাৰ ভেক ভেকেশন হ'লে আৰু নানি হতৰ ঘৰত গৈছিলোঁ, দাদিহতৰ ঘৰত গৈছিলোঁ। যোৱা নহয় আৰু চামাৰ ভেকেশনত কাৰণ এতিয়াতো জানাই। মানে আগতে গৈছিলো আৰু থাকোতে এতিয়া যোৱা নহয় আৰু ইমান। আৰু এইবাৰতো ছামাৰ ভেকেশ্যন ইণ্টাৰ্ণশ্বিপে জাগালৈ লৈছে।
অ, সেইটো হয় বাৰু তোমাৰ মানে কি জানা আজিকালি মানে ল'ৰা ছোৱালী পেৰেনচেও সেই বস্তুটো নিহিকাই হা। পেৰেণ্টছ বিলাকো চাকৰি কৰে মাক দেউতাক ফেমিলি মানুহে চাকৰি তাকৰি কৰে ত' বাচ্ছা বিলাক অকল মোবাইল ৰ লগতে ব্যস্ত। হৈ থাকে, ত মই ভাবো কি যে আমি যদি সেনেকে ডাঙৰ বিলাকে যদি কিবা এটা যদি কৰি পেলাই ধৰি লোৱা এ, এসপ্তাহৰ কাৰণে হা এসপ্তাহতে তাতে বহুত শিকিব পাৰিব। ত এসপ্তাহ যদি আমি দুপৰীয়া ধৰি লোৱা তিনিটামান বজাৰ পৰা আবেলি ছয়তা মানলৈকে যদি আমি টাইম দি পেলাই যদি সিহতক যদি কও আমি তিনি ঘণ্টা গেম খেলিম। মানে তে ৱৰ্কশপৰ মানে থাকে ন সেনেকুৱাকে। অ, ক মানে লৈ যাব পাৰি ন এনেকুৱাকে, ডাঙৰ বিলাকে ত' সেনেকে প্ৰাইজ চাইজ থাকিব। যোনে জিকে মানে সেনেকে প্ৰাইজ দিয়া হব। বহুত কিবা-কিবি খেল থাকিব, তেতিয়া সিহঁতে বস্তু বস্ত জানা হব আমাৰ মানুহৰ লগতো ব্যস্ত থাকিব পাৰিব, নতুন-নতুন মানুহ লগ পাব অভিজ্ঞতা হব। সেইটো ফালৰ পৰা মানে ভাল মানে আৰু।
সেইটো-সেইটো ঠিকেই কৈছা তুমি মানে। সেনেকাই কৰিব লাগে আচলতে চবে মিলি সেকেনে। তাতে পৰে। হেল্লো',
উম, উম, উম,
শুনা পাইছা ন আৱাজতো?
পাইছোঁ অ, পাই আছো কোৱা?
তুমি ঠিকে কৈছা সেয়ে মানে সেনেকা কৰি ল'ব লাগে আৰু চামাৰ কেম্প টাইপৰ এনেকা মানে। চব ফ্ৰেণ্ড সোপা মানে সেনেকা কৰিব পাৰি সেনেকা আইডিয়াটো মানে বেয়া নহয়। মোৰো ফ্ৰেণ্ডচ বা এনেকা কেইটামান আছে। কেইটামান এনেকা চামাৰ স্কেন বুলি মানে খুলি কেনে সিহঁতে মানে, মিউজিক টাইপ, এক্টিভিটিছ টাইপ, ডান্সিং টাইপৰ এনেুৱা বহুত বস্তু ৰাখে আৰু সিহঁতে ত মানে সৰু বাচ্ছা সোপা যাব পাৰিব আৰু চামাৰ কেম্পত। চামাৰ ভেকেচনত যাই কিনি আৰু নিজৰ মানে ডানসিং তেনেকুৱা চব মানে শিকি লব পাৰে আৰু। সৰু থাকোঁতে আমাৰ মইয়ো গৈছিলো দিয়াচোন মানে। আমাৰ চামাৰ কেম্প টাইপৰ থাকে ন, চামাৰ ভেকেছনট ত' গৈছিলো বহুত ভাল লাগে ল'ৰা ছোৱালী সোপাৰ লগত মানে একেলগে মানে ফ্ৰেণ্ডছো হৈ যায় মানে একেলগে। এক্টিভিতিচ কৰিও ভাল লাগে। মানে নতুন নতুন বস্তু এনে বহাতকে, ঘৰত বহাত কে এইসোপা মানে শিকিলে ভাল এ এক্টিভিতিচ শিকিলে ভাল মানে।
উম, উম, সেইটো হয় বাৰু মানে তেতিয়াহলে ইয়াতে মোবাইলটোৰ লগতে ব্যস্ত থাকা নাযায়। মোবাইলত বেছি টাইম দিয়া নাযায় তেতিয়াহলে তুমি বহুত খিনি মানুহ লগ পাবা, নতুন বস্তু শিকিব পাৰিবা। জ মানে জানিব পাৰি আৰু কি হৈ আছে, কি হোৱা নাই বাহিৰত ওলালে। হৈ থাকিব লাগে, আচলতে বন্ধ পালে বস্তুবিলাক বাচ্ছাবিলাকক শিকাব লাগে। আজিকালি বাচ্ছাবিলাকে এনি টাইম মোবাইল-মোবাইল এনেকেই থাকেচোন।
সেইটোৱে ঠিকে কৈছা মানে যি সিহঁতে অলপ টাইম পালে আৰু ফোন-ফোন টিভি, মানে চাই থাকে।
সেইটোৱে। সেইটোৱে বাচ্ছা সোপা কি, আজিকালি আমিও সেনেকা হৈ গৈছো অলপ টাইম পালে ফোনটো চোৱা হয়, টিভিটো চোৱা হয়।
কিন্তু আমি আমাৰ যিটো শৈশৱকাল আছিলটো আমি সেই খেলাধূলা বিলাক কৰি পেলাই পাৰ কৰি আহিছো। কিন্তু ইহঁতে সেইবিলাক খেলিবই নাপালে, ইহঁতে মোবাইলটোৱে চাই থাকোতে গ'ল।
সেইটোৱে ইহঁতক সৰুৰ পৰা ফোন মাকে মানে ফোন দি থৈ দিয়ে, সৰুৰ পৰাই দি থৈ দিয়ে আজিকালি মইতো দেখা পাইছো বেছি হয়, বাচ্ছা যদি অলপ যদি কিবা নাখায় তেতিয়া ফোনটো দি থৈ বহাই থৈ দিয়ে নহয় খোৱা ফোনটো দিম।
উম, এনেকে কব তোমাৰ অ, এ তুমি আমাৰো মাহঁতে ভাত খুৱাইছিলে কেনেকে তোমাৰ, যে এইটো ভাত দেউতাৰ ফালৰ পৰা এইটো ভাত মামাৰ ফালৰ পৰা এইটো ভাল বৰদেউতাৰ ফালৰ পৰা, সেনেকে মানে কৈ থাকে। আমি খাই থাকো এতিয়া বাচ্ছাবিলাক কি কৰে, তোমাৰ তোৰ ভাত খালি এইটো মবাইলটো চাই এইটো মোবাইলটো চাব দিম দেই। এইখিনি খালি এইটো ভিডিঅ' চাব দিম। এইখিনি খালে এইটো দি দিম, সেনেকুৱাকে মানে থগাই পেলাই ভাত খুৱাই।
উম-উম সেইটোৱে মানে।
সেইটোৱে মানে আৰু কি ক'ম, আৰু অলপ যদি মানে সেনেকা টাইপৰ যদি অলপ যদি পেৰেন্টচও বুজি পালে হয় মানে কি নহয় মানে ফোনটো দিয়াতকে আমি মানে চামাৰ কেম্প টাইপৰ জেগাত নহ'লে ক'ৰবাত বেলেগ গোটেইবোৰ জাগাত মানে অলপ শিকাও একমাহৰ কাৰণে। সেনেকা টাইপৰো কৰিব পাৰি নহ'লে ডান্স নহলে গেমচ। সেনেকা টাইপৰ মানে শিকি ল'ব পাৰি এনেতো মইতো বেছি কিবা নানাহঁতৰ তাতে নহ'লে দাদাহঁতৰ তাতেই গৈছিলো ফুৰিবৰ কাৰণে চামাৰ কেম্পৰ।
উম,
চামাৰ যেতিয়া ভেকেশ্যন আছিল। তেতিয়া আৰু গাঁৱত যায়ও ভাল লাগে দিয়াচোন ল'ৰা-ছোৱালী সোপা আগতেতো ফ্ৰেণ্ড‌ সোপাৰ লগত ইমান খেলিছিলো গাঁৱত যায়‌ কেনে, মানে ইমান উম-উম সেইটোৱে মানে বহুত খেলা ধূলা কৰি খেলো ল'ৰা-ছোৱালী হোপাৰ লগত, মানে বিভিন্ন ধৰণৰ গেমছ খেলিছিলো মানে। বৰফ পানী আৰু কিবা কিবি ধৰা ধৰি পিছত আৰু এই খেলে ন কুট-কুট টাইপটোৱে কয় যে সেই হোপা খেলিছো। খেলিছিলো মাৰ্বল খেলিছিলো মানে বহুত এক্টিভিটিছ হৈছিল আৰু ভালো লাগিছিল। যাই কেনে এতিয়া আৰু নহয় আৰু ফোনটো দিব পাৰিলে হৈছে আৰু সেইটোৱে ভাল পায় আৰু ল'ৰা ছোৱালী।
এতিয়া হ'ব দিয়া হা কথা পাতি ভাল লাগিলে।
উম-উম ঠিক আছে দিয়া তোমাৰ লগতো ভাল লাগিল ফোন মাৰিবা মা মাজে